হেল্ল'।
হয় শুনিছানে?
উ শুনি আছো। আপুনি শুনিছেনে?
শুনি আছো।
কি কৰি আছে?
মই আপোনাৰ আছোৱে এনেই অকমান বহি পেলাই।
বাকী শুনিছিলো গাড়ী কিনিলে বোলে আপুনি
অ হয় হয় গাড়ীখন কিনা হ'ল বাৰু। অ আপোনাৰ গাড়ীখনৰ নাম? উ টাটা নেকচন ই ভি বুলি কয়।
অ সেই বৈদ্যুতিকাৰীখন?
অ হয় হয়।
আজিকালি বৈদ্যুতিক গাড়ী বিলাক উম বহুত ওলাইছে, আচলতে বৈদ্যুতিক গাড়ী বিলাক উম, বৈদ্যুত গাড়ী পৰিমাণ হেৰি বহাৰ বাবে বাৰো আমাৰ - ভালেই হৈছে। কাৰণ খনিজ পদাৰ্থ খিনিতো আমি বচাব পাৰিছো।
অ হয় হয়।
খনিজ পদাৰ্থ কমি গৈছে পেট্ৰলৰ দাম বাঢ়ি গৈছে। এতিয়া আমাৰ বৈদ্যুতিক গাড়ী বিলাক চলাৰ ফলতো আমাৰ উম পৰিৱেশো পৰিৱেশৰটো বিনষ্ট কম হৈছে
হয় হয়।
আৰু উম আজিকালিতো ট্ৰেইন বিলাকো বৈদ্যুতিকে হবলৈ আৰম্ভ কৰিছে ন?
হয় হয় হৈছে।
উম্হ বৈদ্যুতিক উমঃ বিলাক ওলোৱাৰ ফছত তেতিয়া পৰিৱেশৰ প্ৰদূষণ কমিছে ফলত পৰিৱেশটো আমাৰ এ ভাল হৈ আছে, যাৰ ফলত আমাৰ স্বাস্থ্যও ভাল। খেতি বাতিও ভাল হবলৈ আৰম্ভ কৰিছে।
হয় হয় হয়।
বাকী কওক আপুনি।
অ তাকে আপোনাৰ মই এইবিলাকহে ভাবি চিন্তি এইখনকে কিনিলো আৰু।
কাৰণ ধৰক, অ মানে বেটাৰী চাই গাড়ী মানে ধৰ বহুতখিনি সুবিধা আছে। যেনে ধৰক আমাৰ যাৰ ফলত আমাৰ ধৰক বায়ু প্ৰদূ্ষণ নহয় আৰু ধৰক বহুত মানে কম পৰিমানৰ ধৰক খৰচ হয়। বহুত তুলনামূলক ভাৱে বহুত মানে কম হয়। আৰু খৰচটো,
কাৰণ ধৰক এতিয়া আপুনি দেখিছে পেট্ৰল ডিজেলৰ দাম কিমান বাঢ়ি গৈছে।
সেইটো, আৰু আচলতে যেতিয়া আমাৰ উম পেট্ৰল আৰু ডিজেল এইবিলাক আমি খনিজ পদাৰ্থ বিলাক উলিয়াওঁতেতো আমাৰ মাটিৰ প্ৰদূষণটো হৈছে, আমি গম নেপাওঁ। তথাপিতোতো সেইখিনি উলাওঁতে, আৰু তোৰ বৰ্জিত পদাৰ্থ বহুত ওলাই, সেইখিনিতো মাটিতে পেলোৱা হয়। তাৰ ফলতো মাটি প্ৰদূ্ষণ হৈছে। সেই মাটি প্ৰদূষণৰ ফলত খেতি বাতিটো বহুত দূৰৰ কথা, উম গছ গছনিও আজি আজিকালি ভালদৰে ন নোহোৱা হৈছে ন। উ গছ গছনি নোহোৱাৰ ফলত বৰষুণৰ পৰিমান, এইবিলাক কমা কথাটো আমি, অ সাধাৰণতে পায়ে থাক অ যাৰ ফলত খেতি বাতি আমাৰ বহুত কমকৈ হৈছে। আৰ্থিক অৱস্থা কমি গৈছে।
হয় হয়।
উম বাৰু আৰু কওক।
অ তাকে আপোনাৰ বেটাৰী চাইলটৰ গাড়ী বহুতখিনি সুবিধা আছে। উম এতিয়া আপুনি উম মানে ধৰক খনিজ পদাৰ্থ, বহুত পৰিমাণে ধৰক এতিয়া কমি অহা দেখা গৈছে।
হয়।
কাৰণ আমি এতিয়া ধৰ উম, আমি আমাৰ কাৰণে ব্যৱহাৰ কৰিলেই নহব আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইবোৰ ৰাখিব লাগিব।
হয় হয়।
অ সেইকাৰণে এই বেটাৰী চাইলটৰ গাড়ীখনো এটা মানে মই উম,
এ এটা ভাল বস্তু বুলি মই ভাবো, ধৰ আৰু ইয়াৰ পৰা মানে ধৰক শব্দ প্ৰদূষনো মানে শব্দ মানে শব্দতটো বহুত কম হয় যাৰ শব্দ প্ৰদূষণ নহয়। আৰু মানে ধৰক আমাৰ ভাৰতত কিছুমান ঠাইত চৰকাৰে মানে বৈদ্যুতিক গাড়ী কিনিবলৈ বহুতখিনি সুবিধাও মানে প্ৰদান কৰা দেখা গৈছে। আৰু ইয়াৰ ফলত অধিক আৰু মানে ধৰা ইয়াৰ ফলত অধিক মানুহে গাড়ীখন কিনিবলৈ আ গঢ়িও হোৱা দেখা গৈছে এতিয়া বৰ্তমান।
হয় হয়।
হয় হয়।
আচলতে এনেকুৱা হৈছে উম আমাৰ আহ আজিকালি মানে হেৰি দুখীয়া বুলি কবলে মানে নায়েই, আচলতে আজি কালি প্ৰত্যেকৰ ঘৰত গাড়ী। বা উ গাড়ী বাইক তেনেকে কিবা নহয় কিবা আছেই। যাৰ ফলত পেট্ৰল আদি পৰিমণতটো বহুত বাঢ়ি গৈছে বহুত পৰিমণে লগা হৈছে।
হয় হয়।
আৰু উ এনেকুৱা নহয় যে সম্পূৰ্ণ তেল খিনি বা খনিজ পদাৰ্থ খিনি আমাৰ ভাৰততে উম বা অসমত তেনেকুৱা হয় বুলিতো কোনো কথা নাই বাহিৰৰ পৰা আনিবলগীয়া হয়। যেতিয়া এতিয়া বিদ্যুৎ চালিত বাহন চলাবলৈ আৰম্ভ কৰিছে। তেতিয়া মানুহখিনি স্বাৱলম্বী হবলৈ শিকিছে।
হয় হয়।
তাৰপিছত আজি আজিৰ দিনততো বৈদ্যুতিক ট্টেইনেই বেছিভাগ চলিছে
হয় হয়।
ট্ৰেইন আমিতো দেখিছো ট্ৰেইনৰ দ্বাৰা কিমান আমাৰ হেৰি হৈছে, প্ৰদূষণ হয় অধিক পৰিমানে।
হয় হয়।
যাৰ ফলত ফলত চৰাই চিৰিকটিৰ পৰিমানো কমি গৈছে।
ন হয়।
বাকী গছ গছনিৰ কথাটো কবই নালাগে
হয় তাকে।
আগৰ দিনত ইমান সুন্দৰ চৰাই চিৰিকটি মা আমি শুনিবলৈ পাও আজিকালিতো সেই গাড়ী মাতৰে হেৰি আৰু বৈদ্যুতিক বাহনৰ শব্দ নাই যাৰ ফলত শব্দ প্ৰদূষণ নোহোৱা হৈছে তেল তেল উলিয়াওতে আমাৰ ম - খেতি গুণাগুণ নষ্ট হৈছে, খেতি বাতি আৰু আমাৰ ভাৰতৰ প্ৰায় খিনি মানুহ খেতিয়কে যদি খেতি কৰিবলৈ নাপায় তাৰ ফলত অৰ্থনৈতিক দিশটো আমাৰ স্বাৱলম্বী হব পৰা নাই।
হয় হয় হয়।
এয়া।
তাকে আপোনাৰ অ ইয়াৰ মানে বহুত খিনি মানে সুবিধা আছে। কিন্তু মানে কিছুমান প্ৰত্যাহ্বানো আছে। একেবাৰে নথকাও নহয়।
যেনে ধৰক মানে সকলো ঠাইতে ধৰক ইয়াৰ চ মানে চাৰ্জিং মানে কৰা সুবিধাও নাথাকে।
হয় হয়। আচলতে প্ৰত্যেকটো বস্তুৰে, হয়। আচলতে প্ৰত্যেকটো বস্তুৰে এটা ভাল এটা বেয়া দিশ এ থাকেই আৰু। এটা কইন্ছৰ দৰে হয় এতিয়া আমি ভাল দিশ বিলাক চাই বেয়া দিশতটো আমি উম নেদেখা। কৰিবও নোৱাৰোঁ বা বেয়া দিশটো চাই আমি ভাল দিশকেইটা নেদেখা কৰিবও নোৱাৰোঁ।
হয় হয়।
তাৰপিছত কওক আৰু
অ তাকে আপোনাৰ উ ইয়াৰ মানে ভাল গুণ খিনিৰ ওপৰিও এনেধৰৰ। যেনে সকলো ঠাইতে ইয়াৰ চাৰ্জিং কৰিবলৈ সুবিধা পোৱা নাযায় আৰু ধৰক বেটাৰী চাৰ্জ কৰিবলৈও কিছু সময় লাগে
হয়
উম যদিও এই ক্ষেত্ৰত ধৰ অলপ উন্নতি হৈ আছে বাৰু উম আৰু মই ভাবো মানে ধৰক ভৱিষ্যতলৈ গৈ এই যি মানে বেটাৰী চালিত গাড়ী এইটো আমাৰ মানে এটা ভাল বিকল্প হব পাৰে যদি মানে ধৰক এ সকলো ঠাইতে ধৰক চাৰ্জিঙৰ সুবিধা আৰু মানে বেটাৰী প্ৰযুক্তিটোও অধিক উন্নত হয়
হয়
উম তেন্তে ধৰক এই হয় হয় কওক।
এতিয়া যদি আমি বেটেৰী গাড়ীখন লৈ গলো, হঠাৎ যদি আমাৰ যদি সেই বেটেৰীৰ চাৰ্জ নাইকিয়া হয়। তেতিয়া আমি অসুবিধাৰ সন্মুখীন হব লগীয়া হব সেইবাবে মানে চাৰ্চ দিব পৰা ব্যৱস্থা এটা, লগত থাকিব লাগিব
তত আচলতে কিছুমান প্ৰত্যাহ্বানো দেখা যায়।
দেখা যায় হয় তাৰ প্ৰতি যদি গুৰুত্ব যদি দিয়ে তেতিয়া আমাৰ সেইখিনি অসুবিধা দূৰ কৰিবলৈ যদি কিবা গুৰুত্ব দিয়ে তেতিয়া, নিশ্চয় কুফল বহু পৰিমণে কমি যাব। মানে তোমাৰ, বেয়া দিশটো বহু পৰিমানে কমি যাব।
হয় হয় হয়। উম তাকে, উম আপুনি বাৰু।
ময়ো কিনিম বুলি ভাবিছো বাৰু এখন। তেনেকুৱাই, দিশবিলাক চাই। আপোনাৰ লগত কথা পাতি ভাল লাগিল বাৰু!
তাকে, বাৰু আজিলৈ হ'ব। আ আহিব বাৰু এপাক আমাৰ ঘৰলে, হয় হয় আহিব। ধনী আছা। ধন্যবাদৰ ধন